হেল্ল' অ' কি কৰিছা? অ' শুনিছো। কি কৰিছা? অ' কি কৰি আছা?
এ ভাত পানী বনাই কৰি আজৰি হৈছো। এ ভাত পানী বনাই কৰি আজৰি হৈছো। অ' বনালোয়ে সোনকালে অ'। এ কি বনাম আৰু দালি বনালো।
অ' তাৰপিছত মাছো বনাইছা।
কৌ বিলাহী আৰু টক বনাইছোঁ অকণমান।
অ' বহুত দিন হ'ল দিয়া ময়ো বিলাহী টক খোৱাই নাই। কি পিটিকা কৰিবা?
আলু। আলু জুইত দি থৈছো। উম। আলু জুইত দি থৈছো। অ আমি জুইত ভাত বনাওঁ
অ' ভালেই দিয়া জুইত ভাত বনালে বৰ
অ'। আমি জুইতে বনাও। অ। ' অ' মই জুইতে ভাত বনাওঁ, গেছত খালি চাহ। গাখীৰ গৰম পৰা
অ' এইবিলাকহে কৰা মানে আৰু ন অ ভালেই আচলতে জানানে জুই ভাত টো বোলে খাই থাকিলে বেমাৰো ন নহয় মানুহৰ আগত মানুহেতো জুইতে ব্যৱহাৰ কৰিছে
আমাৰ খৰিও মানে অ হেৰি নাই যে অসুবিধা নাই।
নাই অ, সেইটো কাৰণে ভালেই দিয়া। ঘৰৰে খৰি আৰু ন? ঘৰৰে খৰি ঘৰৰ মানে তোমালোকৰ বাৰী
অ, আছে অ, ডাঙৰ এইয়া হেৰি আছে। কদম বুলি মানে কদম গছ আছে নহয় চাইডে চাইডে কদম অঁ কদম গছ বহুত সোনকালে ডাঙৰ হয়টো ডালকেইটা অঁ ডালকেইটা কাটি ডাল খিনি ধুনীয়া।
শুকুৱাই থৈ দিয়ে আৰু খৰি হৈ যায় অ
ধুনীয়া খৰি হয় আৰু ছাইখিনিও যে ইমান ধুনীয়া ওলায়।
ছাই খিনিও ব্যৱহাৰ কৰিব পৰা যায় ন? উম, বাচন মাজিবলে। হয় দিয়া। আগতে মানে ধৰি লোৱা তোমাৰ জুইতে বনাই ন প্ৰায় ভাগ আমাৰ দেউতাহঁতে মানে জুইতে খাই ভাল পায় গেছতো বনাবই নিদিয়ে আজিকালিহে আহ
পুৰা বস্তু গ চত পূৰাব ভাল নালাগে হয় নে জুইত অ, জুইত পৰিুলে কিমান ভাল লাগে। অ, গৰৈ মাছ পুৰা পিটিকা এতিয়া গৰমত আৰু খাওঁ এই গৰৈ মাছ পইত অ, অ, পইতা ভাতৰ লগত।
অ, গৰৈ মাছ পিতিকা আলু পিতিকা হৈনে তেনেকে আকৌ তাতে সৰিয় হেৰি সৰিয়হৰ বি বোৱা অলপ হ'ব লাগে তোমাৰ গেও নালাগে আৰু একো সেইখিনি হলেই তোমাৰ হৈ যায় ধুনীয়াকে। বহুত ভাল লাগে। এয়াও বহুত ভাল লাগে। খাইয়ে মানে আৰাম আমাৰ মানে আজি হে তোমাৰ মাটি দালি। খাৰ দি বনাইছিল তাতে মাছ দি দিলে তাৰ পিছতে সেয়া বনাইছিল। আৰু ভাত আৰু তেনেকে খাই দিম আৰু। অ, আমাৰ যিহে তোমালোকে খোৱা নে তেনেকে?
অ, মই বেলেগত খাই পাইছিলো মই নিজে
অ, খাৰ দিটো এনে মাটি দাল অ তুমি যে খাৰ দিটো বনোৱাই মাটি দালিটো অকনমান আদা সখকে দি পেলাই মাছ দি দিবাচোন খাবলৈ বহুত ধুনীয়া লাগে। গে অ, তিল মাছ খাইছা নে তিলৰ আঞ্জা লগত যে মাছ মই ইমান ভাল তা জানে সেইটো খাই পেলাই উম- উম মাঘৰ বিহুত মাঘৰ বিহুত খাও মানে ধৰি লও উৰুকা দিনাখন আমাৰ মানে তিলৰঞ্জা খিনি হবই আৰু লগতে ধৰি লও মাছ
অ', মাছ মাং অ', মাং আমাৰ বিহুত মাংস অনা নহয় বাৰু
মাছ থাকে ন তোমালোক অ', - অ', তোমাল অ ', - অ ', তোমালোকৰ এনে পুখুৰী আছে?
অ ', আছে আছে দলনিতো আছে অ', আছে দলনিতো আছে আকৌ ঘৰৰ লগতো আছে ঘৰৰ মাছো খোৱা যায় আকৌ কিনিও অনা যায়।
জাই আৰু আলহী আহিলে মানে ঘৰত কোনো নহলে মানে অসুবিধা নাই আৰু ন ', যি তে
অ ', দেউতাই শেৱালিখন মাৰি সেয়াও
অ অঁখেৱালি জাল মাৰে ন অ খেৱালি জাল মাৰিব জানানে তুমি মোৰ ইমান দেখি ভাল লাগে নাজানা ন অ এনেকে যে মেলি দিলে একে ডাইৰেক্ট মেল খাই যায় ন গোটেই
দিনাৰ পৰাই ন
মেলি দিলে হয় মেলি দিয়া পিছ মানেই সেইখনত যে থাক থাকে যে সেইকেইটা দি মানে পুৰা মানে ওজন
অ ওজন ওজন এই ওজন মই দেখিলে তুমি ভাবিবা এইখন ইমান সহজ দেখিলে এনেকুৱা লাগে ন অ কিন্তু নহয় তুমি দাঙি চালেহে গম পাবা ইমান ওজন মানে গুটি বিলাক যে থাকে যে ইমান ওজন অ সেইবিলাক
উম মই তাকে ভাবো দেই তেনেকেনো মাৰি দিলে নো মাছ লাগি যায় নে মই এনেকে
অ দেখিলেতো এনেকুৱা লাগে দেখিলে এনেকুৱা লাগে গোটে গোটেইকেইটা জানো সোমালে এ
অ অ অ অ বহল হৈ পৰে বেছি নালাগে চাগে ন কেইটামান কেইটামান লাগে মাছ মাছ বিলাকো বহুত দুষ্ট হৈ গৈছে নহয় আজিকালি আজিকালি ন গম পাই কেনেকে ওলাব লাগে এ অ অঁ ভালেই দিয়া ঘৰৰ পু আৰু ঘৰৰ মাছ ন সোৱাদেই মজা আৰু টেঙা দি খাবা আৰু সেয়া মাছ আমাৰ ইমান ভাল লাগে ন উম হয় দিয়া তাকে তোমালোকৰ বিহুত মানে কিয় মাছ মাংস নাখায়
আমাৰ বি মানে উ অ উৰুকাৰ দিনা আমি মাংস নাখাও মাছহে খাওঁ মানে বিহু অ তাৰ পিছত খাওঁ আৰু অ বিহু বিহু ভাত অ বিহু দিনা জাল তৰকাৰী খাই যে জাল তৰকাৰি খোৱা নে জাল তৰকাৰী নোখোৱা হয় বিহ
অঁ অ অঁসেইটো খাও সেইটো খাও আমাৰ মানে কি কয় শাকটো ভাজি খায় আমাৰ তেনেকৈ অঁ ভাজিহে
অঁ আমাৰ আকৌ কলা কচু কলা কচু এমুঠি তাৰপিছত বাকী এশ এবিধ শাক আৰু যে গৰুক মাৰে যে গৰু গা ধুৱওঁতে যে মাছাত বাৰীত যে ভৰাই সেয়াও এবিধ এবিধ তেনেকে দি গোটেইখিনি অঁ তেনেকৈ জাল তৰকাৰী বনাই জ্বলা মছ
জ্বলা দি পেললে বনাই আৰু জালুকু দি দি ন তেনেকে সেইটো বোলে খোৱাতো ভাল
সেইটো ভাল ন সেইটো বহুত ভাল জালুক জিৰা দিলেই হ'ল আৰু বেলেগ একো মছলা দিব নালাগে আমাৰ তাত তাত অ তাত তেনেকে নাখায়
অ ইয়াতহে খাই ন অ ইয়াত পাইছা অ সেইটো কিন্তু আমাৰ এফালে ইমান শুনা নাই ন
অ নাই আমাৰ এইফালে আছে কিন্তু মানে কি মাঘৰ বিহু দিন মাঘৰ বিহুতটো খায়
অ অ ঔ আমাৰ ইয়াতো আমি হেৰিতহে খাওঁ হয় বহাগৰ বিহুতহে খাওঁ নেকি অ বহাগৰ বিহুতহে খাওঁ আমাৰ এইবাৰ ব'হাগৰ বিহু যিহে তোমাৰ উকা উকা উকা গৈছে বিহু উকাৰ দিনাখনেই তোমাৰ মানুহতোক পাইছে সেইটোৰ কাৰণে মানে বিহু মানে বৰ বেয়া গৈছে এইবাৰ আমাৰ তেনেকুৱা আমাৰ এয়া সেই খেলৰ বংশ মানুহ মানে আৰু সেইটো কাৰণে বেয়া লাগে অ বছৰেকৈ বিহুতো চোৱাচোন কিমান ফূুৰ্তি কৰিব মন যায় ন
অঁ নিজৰ নহলেও ওচৰৰ হলেও বেয়া লাগে হয় নে আৰু কিমান কিহৰ মানুহ মানে ঘৰৰ পৰিয়াল বি
অঁ অঁ সেইটোৱে সেইটোৱে উকাৰ দিনাখনেই তুমি নোপোৱা হয় ইমান ধুনীয়া উকাৰ দিনটোকে সেইটোৱে অঁ আৰু নহয় চাচোন বছৰেক বি সেইটোও কাৰণে কিমান দিন অপেক্ষা কৰিব লাগে ন আৰু অঁ সেয়া মমাক হালধিৰে গা ধম ন ইটোও কৰিম সিটো কৰিম সেয়াই মানে সেইটো মানে উকা উকা হৈ গ'লে বহুত বেয়া লাগে পিঠা পনা বনাবই নাপালো মানে আমি চব কৰি থোৱা ভাই থাকি গল তেনেকুৱা হ'ল আৰু অ অঁ সেইটোৱে সেইটোৱে বুজিছানে তেনেকুৱাই হ'ল মানে আমাৰ লগত অ পিঠা চিঠা পিঠা বনাইছিলানে এনে বিহুত
অঁ বনালোঁ বনাওঁ বনাই বনাওঁ অঁ সান্দহ খুন্দিলোঁ সান্দহো খুন্দিলোঁ অঁ
কৰিলা দিয়া আজিকালি আকৌ সান্দহতো পোৱাই নাযায়। নহয় ইমান ন অ তোমালোকৰ সেইটোৱে ভাল দিয়া ঢেঁকী আছে ন। অঁ সেইটো ভালেই মানে কি জানা বছৰেকৰ বিহু বুলি ক'লে ঢেঁকী মাতটো প্ৰথম হয়নে ঢেঁকীটোৱে মানে বিহুৰ অঁ', অঁ', অঁ', সেইটোৱে ঢেঁকী মাত্ৰে বিহু যে আহিছে তেতিয়াহে আৰু ন অঁ', তেতিয়াহে গম পোৱা যায় অঁ হয় হয় অঁ', পৰম্পৰা ত একদম ন ঠিক।
পৰম্পৰাগত অঁ উম ত সান্দহ খুন্দি হোৱা। পিছত আকৌ পিঠাগুৰি খুন্দা উ মানে ঘৰৰ চাউলৰ অঁ ঘৰৰ চাউলৰ পিঠাগুৰি খুন্দি ৰ'দত শুকুৱাই থোৱা তাৰ পিছত আকৌ বৰা চাউল খুন্দা।
পিঠা বনাব বৰা চাউল খুন্দা পিঠা বনাব লাগিব ন নাৰিকলৰ পিঠা তিলৰ পিঠা চোৱাচোন কিমান বনোৱা যায়। তিল পিঠা। পিঠা নাৰিকলৰ পিঠা ন তাৰপাছত। চুঙা। চুঙা পিঠাওঁ বনাই হয়নে তাৰপিছত আকৌ এইটো খুৱাই নহল ন কিয়?
খাবই নাপালো সেই বাহ মানে আমাৰ বাহৰ হেৰি বিচাৰি। ন
অঁ অঁ কিন্তু জানানে চুঙা পিঠাটো তোমাৰ ঠাণ্ডা দিনত মানে মা। মাঘ বিহু টাইমত বেছি ভাল লাগে হয়নে এই যে অ', মানে আগ বনাই পেলাই পিছ দিনাখন তুমি
অ পিছদিনো সেইটো বেছি ভাল লাগে হয় নে মই আমি মই আগতে।
কাহৰ লগতে হওক দৈৰ লগতে হওক ন সেইটো আমাৰ কি কয় জানানে অ', অ', আমাৰ ৰাতি মানে পুৰে।
অ আমি আকৌ অ আমি আকৌ দুটা দুটা বনাওঁ আমি আমাৰ মানে আমাৰ ল'ৰা ছোৱালী গোটেই কেইটা চাৰিটা নহয়। চবৰে দুটা দুটা এটা আমি ৰাতি লগতে খাওঁ অ এটা এটা লগতে খাওঁ এটা এটা আকৌ পিছদিনা খাওঁ। অ পিছদিনা বেছি ভাল লাগে আৰু বেছি শকত শকত বাহলে মই বেয়া পাও অকন সৰু সৰু বাহ কেইডাল বাহৰ চুঙা কেইটাও সৰু
মিহি মিহি হ'ব লাগে ন অ', তেনেকে বেছি ভাল লাগে মই এদিন তেনেকে বাঁহ চুঙাতে তোমাৰ হেৰি মাংস। ওখ মানে ধৰি লওক বনাই পেলাই খাইছোঁ ইমান টেষ্ট কি হৈছে গম- পাইছ নে তেনেকেও অ বহুত ধুনীয়া লাগে দেই খাব ল খাবাচোন। অ', নহয়-নহয় খাবাচোন বহুত ধুনীয়া লাগে তুমি খালি মংস খিনি মছলা মা মচলা সানি বাহতে সোমোৱাই পেলাই সেই যেনেকে আমি পুৰো অ', তেনেকে পুৰিবা নিমখ হালধি জিৰা অ', পিয়াঁজ অলপ দিবা। দা নহৰু গোটেইখিনি জলকীয়া জলকীয়া দি সানি তাত সোমোৱাই পেলাই খালি পুৰি দিবা আৰু হৈ যাব অ', সিজা টাইমটোত আমি গমেই পাওঁ কাৰণ আমাৰ হেৰি সিজোৱাই যায়। হয় নে নহয় জলপানতো সিজোৱাই যায় চাউলটো সেই তেনেকুৱা টাইমে
ন চুঙা-চুঙা কেইটা পুৰা যাব নহয় বেছি সময় পুৰি থাকিলে চুঙা
অ', বহুত ভাল লাগে তুমি সেইটো খোৱাদ চা ল'বাচোন এদিন ভাল লাগে মানে যেতিয়া মানে হেৰি কৰিবা অ ল'বা ল'বা তেনেকে অ', ঠিক আছে তুমি আহ হিলেও ক'বা তেতিয়া মই বনাই খোৱাম দিয়া তোমাক ন সেনেকে খাবা বহুত ভাল লাগে।
অ দিয়া অ ঠিকে আছে দিয়া।
অ-অ, দিয়া হ'ব দিয়া ন অ হ'ব দিয়া অ',